হেল্ল' অ শুনিছোঁ আছোঁ উম এই এনেই আছোঁ দেই ঘৰতে
অ তুমি ওঠনি ফোন কৰোঁতে মোৰ অলমান নেটৱৰ্কটো অসুবিধা কাৰণে ফোনটো কাট খাই গ'ল ক
অ অ অ হৈ যায় বাৰু কেতিয়াবা নেটৱৰ্কটো ডিষ্টাৰ্ব হয়, পিছে ভাত পানী খালা
ভাত পানী যে নাই খোৱা দে তুমি কা
উম উম মই এতিয়া নাই খোৱা বনাইছে বাৰু মায়ে
আজি পিছে কি খাবি
আজিনো এই নাই নৰ্মেলে খানা একবোৰ বেছি পিচে নাই
অ অ পিছত ঘৰৰ সকলোৱে ভাল
ভালে সকলোৰে
পিছে তোমোক যে মই এবাৰ বেয়া পাইছোঁ দেই
কি বা
তুমি সেই তোমাৰ ঘৰত ইমান সকলে ইমানসকলে পথাৰ ৰুই দিলে যে ৰুই দিলে শেষ কৰা আৰু তোমালোকে হাহ হা মাৰি খালা বোলে মোক খাবলে নে নামাতিলা
অ তোমাক এনেকে মাতিম মাতিম বুলি ভাবিয়ে আছিলো এতিয়ানো মানুহ পথাৰটো বহুতো হল বহুতো হ'ল আৰু ডউনীৰ এতিয়া ৰোৱনীয়ে বা ৰোৱনী আৰু এইবিলাক কঠিয়া কৰি দিয়া বহুতো হল ন মানুহ সেইটো কাৰণে মানুহ বহুতো হল ভাবিলে তোমাক এদিন বেলেগকে মাতিম আৰু বেয়া নাপাওঁ বন্ধু
বেয়া নাপাও ৰে নাপাও এনেই কথাটো কৈছো
অ আহিবা মাতিম এদিন তোমাক সকলোৰে বুতে তোমাৰ উম উম তোমাৰ গোটেই পৰিয়ালটোকে লৈ আহিবা
অ যাম যাম
উম উম
নাই নহয় আমাৰ মায়ে কৈছে তোমাৰ ঘৰলে এপাক যাওঁ বহুত দিন যোৱা নাই বুলি লগ কৈছে মই কলো সিহঁতক পথাৰ ৰুইছে বুলি ক'লো যে
অ আহি অ অ
অ এ এ সেইকাৰণে মাও কলে ঠিক আছে হ'ব দিয়া সিহঁতৰ পথাৰটোৰ ৰুই লওক মানে গম পোৱাই পথাৰ কিমান ব্যস্ত মানুহে মানুহে এই এইটো সময়ত
উম উম ব্যস্ত ৰাতিপুৱাই ওলাই সোনকালে হয় আৰু এইকেইদিন ব্যস্তা বুলিয়ে ক'ব পাৰি মানুহৰ যোনে খে খেতিয়ক খিনিয় বিলাকৰ
অ হয় যিহেতু ৰাতিপুৱা পাঁচটা বজাতে উম পাঁচটা বজাতে যাব লগা হয় গধূলি ছটাত আহে
অ অ হয় বহুতো ভাগৰ দুখৰ হয় লাগে অ উম
ক'ব গলে সেইটো কাৰণে মাও কলে নেযাওঁ এইকেইদিন থাওক‌ থাকক অ ভাল সময় চাই দিন চাই যাম বুলি কলে ক সেইকাণে নগলো
উম অ আহিবা
পিছে পিছে তোমালোকৰ আৰু পথাৰ সকলো খতম হ'ল না আৰু দৰিত থকা খিনি আছে
আৰু আছে দেই আমাৰ আমাৰ দুফালে এফালে দুফালে কৰে এফালে আৰু আছে দুবিঘামান শেষ হোৱা নাই শ শেষ হ'ব কালি পৰখি মান
হয় হয় এ কৰ দুবিঘা এ ক কব গ'লে দুবিঘা বেছিদিন নেলাগে ক'বলৈ গ'লে দাৱনী বা ৰুৱনি লগাই যে বেছি দিন নালাগে
ওম উম সেইটো নালাগে বাৰু হ তোমাৰ খেতি কৰা ন তোমাৰ বাবে
আমাৰ যে খেতি কৰো দেই
অঁ অ অ
আমাৰো একেই তোমাৰ নিচিনা বেছি নহয় আমাৰ চাৰি পাঁচ বিঘা মানে খেতি কৰা হয়
অঁ
এই এতিয়া আমাৰ মাৰো ভৰিটো বেয়া ভৰিটো তাৰমানে ভৰিত তাৰ মানে পথাৰত তাৰ মানে নামিলে পথাৰ তলৰফালে খজুতি হৈ যায় মানে ভৰিটোত আমি কিবা কি হৈ যায় মানে গম নাপাওঁ কিবা বেমাৰ এটা আছে নেকি
অ আজিকালিতো উম
পিছে তোমাৰ আমাৰ নাঙল পিঠা খাবলে মাতিম এতিয়া আহিবা নাই
এই অঁ অঁ যাম যাম মাতিবা তুমি হ'লেও মাতিবা
মই এতিয়া মই এতিয়া তোমাৰ কাৰণে তুমি আহিবা বুলি তোমাৰ কাৰণে মই এতিয়া হ কি বুলি কয় বাদাম কিচমিচ নাৰিকল সকলোবোৰ যোগাৰ কৰি থৈছোয়ে
অ যাম বাৰু এটা সময় মিলাই মোৰো এতিয়া ব্যস্ত আছো ন এতিয়া তুমি হলেও দিয়া ব্যস্ত সেইটো কাৰণে উম উম
হয় হয় মই মই ভাবিছো হয় হয় মই ভাবিছোঁ বন্ধুৱে আহিব তেতিয়া ভালকে খাম বুলি ৰখি আছো আৰু
যাম যাম তুমি এইকেইদিনতে এদিন আমন্ত্ৰণ কৰিবা আৰু মই যাম নুযোৱাকে
হয় হয় হয় হয় তুমি এতিয়া কোনদিনা ঠিক ত-তাৰমানে যেতিয়া তাৰমানে আজৰি টাইম পোৱা বা সময় পোৱা
অ
মোক সেইদিনা ফোন এটা কৰিবা আৰু।
অ অ নিশ্চয় কৰিম।
মানে এতিয়া তোমাৰ ওপৰতে কেতিয়া তুমি যেতিয়া আহিবা তেতিয়া বনাম। আমাৰ আ আমাৰ ভন্টিটো ভন্টি তোমাৰ কথা কৈছিলে দাদাজন ইমান দিন কেইলে নাহা বুলি কৈছিলে। কিবা বেয়া পাইছে নেকি সুধি আছে।
উম, উম এহ নাই পোৱা আৰু কিহৰ বেয়া পাম। আজিকালি মই কিয় বেয়া পা আজিকালি নোঁ মানুহৰ কাম কওক কামেহে, কামে আজিকালি বহু বহুতো হেৰিত কে কৰি থাকোতে মানে গমেই নাপায় বোলো সময়বোৰ কেনেকে যায়গৈ আজিকালি নো, আজিৰ দিনটো নো
হয়, হয়।
উম সময়ে যেনিবা সকলো সলনি কৰি দিয়ে আৰু মানুহৰ কৰি লৈয় নোৱাৰে।
অ সেইকাৰণে ন স সেইকাৰণে ন সময় গতিশীল বুলি কয়, কাৰোলৈ ৰখি নাথাকে। পিছে এতিয়া তোমাৰ বিয়াখন কেতিয়া খাব পাম?
বিয়াখন আৰু এতিয়া ভবা নাই দেই! ভাবিম লাহেকে।
বিয়া পাতিব হ'ল নহয় ঘৰত এতিয়া মা, দেউতা অকলে এতিয়া তুমি ঘৰৰ ডাঙৰ ল'ৰা।
উম, উম হয় বাৰু মা, দেউতা এতিয়াতো ভালদৰে কৰিব নোৱাৰিছে বাৰু কামবিলাক লাহে লাহে।
উম।
তহঁত তোমালোকৰ মা, দেউতাৰ উম বয়-বয়সো অলপ হৈছে।
অ, অ হৈছে হৈছে এতিয়াতো কামবোৰ কৰিব নোৱাৰে বাৰু আগৰ দৰে।
উম। তোমালোকৰ এতিয়া মা, দেউতাৰ অলপমান বয়স বয়সো হৈছে। ইয়াত তোমাৰ এতিয়া দায়িত্বটো লাহে তোমাৰ ওপৰত দায়িত্ব এতিয়া আহে থাকিব আও কাম থাম
অ, অ উম, উম দায়িত্বতো বাৰু আহিবই এতিয়াতো বাৰু এতিয়ানো তেহে মা, দেউতাহঁতক সে সেইটো তো ভালকে চোৱা চিতা কৰিবই লাগিব বাৰু এতিয়াতো। এতিয়া কি কয়? উম তেনেকুৱা এতিয়া বৃদ্ধ হৈ বৃদ্ধ হৈ গৈছে আৰু এতিয়া আৰু খোৱা বোৱা অলপ দেই চাব লাগিব আৰু এতিয়া সিহঁতক।
উম, উম, হয়, হয়।
উম, উম।
এতিয়া তুমি ডাঙৰ আছা, এতিয়া তোমাৰ ওপৰতে চব সকলো আও।
অ অ ঘৰখনতো ভালদৰে চ- চলাব লাগিব আৰু এনেকে ভাল সকলো সকলোৱে যেনেকুৱা বিচাৰে তেনেকুৱা দিব পা-পাৰিব লাগিব বস্তুবোৰ।
ক সেই পিছে এতিয়া কিবা কাম বন কৰিব, কৰিব গৈছা না ঘৰতে আছা?
এতিয়া মই এই ওচৰৰ এই দোকান দোকানতে কাম কৰি আছো দেই দোকানতে চলাই আছো, নিজৰ দোকান আছে বাৰু এতিয়া।
অহ অহ সোমাই গ'ল খিছে খিছে পিছ পিছেত
তুমি ঘৰতে আছানে?
মই যে ঘৰতে আছো দেই।
অ অ। অ।
চাকৰি কাৰণে বিভিন্ন ধৰণৰ জব জবৰ কাৰণে পৰীক্ষা দি আছো কিন্তু একোতো হোৱা নাই ভাল ভালেদৰে তাৰমানে উত্তীৰ্ণ হ'ব পৰা নাই।
অ অ ময়ো ট্ৰাই কৰিছিলোঁ দেই এ আছাম পুলিচত ট্ৰাই কৰিলোঁ বাৰু। এবাৰো আৰু এবাৰ ট্ৰাই কৰিম।
হম।
মানুহে এবাৰ সাৰ মাৰিব নালাগে কেবাবাৰো চেষ্টা কৰিব লাগে। আৰু মই উম, উম। কেইবাটাও পৰীক্ষা দিছিলো। যেনে জি এন এম দিছিলো তাৰ আৰু নাৰ্ছিং বি এচ চিটো ন মইতো দিছিলো বাৰু আৰু এটা তোমাৰ এলেনৰ এটা একজাম দিছিলোঁ বাৰু।
অ অ।
উম সেই কথা এতিয়ালৈকে বাৰু সফল হোৱা নাই বাৰু হ'ম এদিন চেষ্টা কৰিছো পুৰা। এদিনটো হমে। উম। বাকী তেনেকে আৰু
হয়জ হয় হয় হয় যিমানেই পাৰে সিমানেই চেষ্টা কৰি থাকা পাছত কি হয় দেখা যাব।
উম-উম-উম-উম এবাৰ নোৱাৰিলে এশবাৰ চেষ্টা কৰিব কৈছে। সেইটো কাৰণে কৰি
ঠেকেই। ময়ো ময়ো এতিয়া সেইকাৰণে লাগি আছো কি হয় দেখা যাব।
উম উম উম। বন্ধু এনেই এনেই থাকি লাভ নাই ন, আজিটোৰ সময়টো চাওঁচোন কিমান পৰিৱৰ্তন হ'ল আগত থাকি ন? এনেইতো থাকি লাভো নাই। আজিৰ দিনত কিবা এটা কৰি থাকিবই লাগিব জীয়াই থাকিবৰ কাৰণে।
হয় হয় আ-আগত ইমান ভাল তুমি নিজে ভাবি চোৱা, তোমাৰ এতিয়া চাকৰি কৰি মানে ঘৰ পৰা যিবোৰ চাকৰি বিষ আ আ বুলি মাতি নিছিলে
অ অ অ আগৰ দিনত অ অ সেইটো হয় দেই।
এতিয়াতো ক'বলৈ গ'লে চাকৰি কাৰণে তুমি যিমান হাত ভৰি হাত ভৰি কাৰবাৰ ভৰি হাত ধৰা তথাপিও পোৱা সম-সম্ভাৱনা নাই।
উম উম আগৰ দিনত জানা বন্ধু?
অ।
মেট্ৰিক পাছ কৰিলেই বোলে তুমি প্ৰাথমিক বিদ্যালয় বোলে প্ৰধান শিক্ষক। আজিৰ দিনত নাই নহয় আজি তুমি চোৱাচোন তোমাৰ ওচৰৰ অঞ্চলটোতে চোৱাচোন কিমান বি এ পাছ কৰা, এম এ পাছ কৰা কৰা এনে এনেই ঘৰত বহি আছে, তেওঁলোকে অযথা এনেই টকা খৰচ কৰি একো কোনো চাকৰি পোৱা নাই, এনেই আৰু এনেকৈ এনে এনেকুৱাই পঢ়ি আছে আৰু। আজি বহি আছে দেখা পোৱা যায়।
হয় হয় হয় কিন্তু এ হয় কিন্তু সিহঁতে শিক্ষাটো ল'ব পাইছে, কিন্তু সিহঁতে একো কাম হোৱা নাই। অকল অ অকল মম অকল মই যে পঢ়িছো বুলি ক'ব পৰা অকল সামান্য অকল কাগজ এখনেহে আছে।
অ অকল চাৰ্টিফিকেট খনেই আছে যে অ।
উম।
উম।
অ অকল সদা অকল কাজখন লৈ লাভ নাই, কৰা যদি কামত যদি নেখাতে হয় নে নহয় বাৰু?
উম উম হয়-হয়-হয় কাম
পিছে তুমি তুমি তোমাৰ দোকানতে কি কি হা বস্তু আনি থৈছা গেলামাল দোকানত?
গেলামাল দোকানত এনেকে তোমাৰ, উম ধৰ তোমাৰ আদি কৰি বিভিন্ন ধৰা জ্বৰৰ টেবলেট হওক বা তোমাৰ আৰু এইবিলাক দালি আলু পিয়াজ এনেকুৱা বিলাক মিঠাতেল আনি থৈছোঁ আৰু।
অ
উম উম কোৱা।
তু-তুমি যদি পাৰা নহয় তাৰ ওচৰত আৰু এখন দোকান দিব পাৰিবা। কি গ্ৰহণ কৰিছো, এ মাছ-মাংস কটাৰ দোকান।
উম-উম-উম-উম ঠিক আছে অ লাভ আছিল অ।
কাৰণ সেই মাছ-মাংসৰ দোকানখনতো জানেই কিমান লাভ হয়।
অ অ লাভ হয়
মইয়ো ভাবিছো এবাৰ মাছ-মাংসৰ দোকান এখন খোলো নেকি আমাৰ ইয়াত টাউন এৰিয়াতো অলপ ওচৰতে আছেতো ভাবিছো অ ভাল হৈছে এইবাৰ খুলিছা কি হয়াৰ লাভ হয় নে দোকচানে হয়
ভালদৰে চলিব যেতিয়া টাউন হয় ন, আ, মই ভাবি আছোঁ এট এইবছৰ ভাবি আছোঁ আৰু আমাৰ ইয়াততো মাছৰ দোকান নাই বা মই খুলিম বুলি এখন।
হয়-হয়। হয় আক কব-ক'বলৈ গ'লে যোনটো এৰিয়াত তাৰ মানে দোকান নাই সেই এৰিয়াত দু দুকানতো ভালকে ছুটিবই।
উম, চোৱা
পিছে ময়ো তোমাৰ দৰে গেলামাল দোকান এখন দিম বুলি ভাবিছো কিমান মান টকা লাগিব এনেই। এৰা অনুমানিক
অনুমানি এনেই ক'ব গ'লেতো বাৰু এনেই সিমানটো পইচা নালাগে বাৰু প্ৰথমেতো বহুতো লোকে জিৰৰ পৰাই ষ্টাৰ্ট কৰে। তুমি মাথো কিবা সৰু-সৰু এটা মূলধন আৰম্ভ কৰিব পাৰা, যেনে মই অ', দশ হেজাৰমান টকা বা সেনেকৈয়ো আৰম্ভ কৰিব পাৰে, বহুতে। মই সৰু সামান্য টকা এটালৈ আৰম্ভ কৰিছোঁ মোৰ বিজনেছটো।
হয়-হয়, তো-তোমাৰ এতিয়া সৰু তোমাৰ এয়া সৰুৰ পৰা ইমান ডাঙৰ বিজনেছ
অ', অ', অ', হব দিয়া অ'।
তো তোম-তোমাৰ এতিয়া দশ হাজাৰ টকাৰ পৰা চাবা এতিয়া লাখ টকা বস্তু তুমি এতিয়া দোকানত ভৰাই থৈছা।
অ', হয়।
ত তুমি বহুত কষ্ট কৰিলা ন।
অ', এই কষ্টটো হ'ল বাৰু কষ্ট হ'বই বাৰু প্ৰতিটো কামতে এই বিলাক কষ্ট জড়িত হৈ থাকেই, কষ্ট টৰ ফলতহে বা মানুহ এটা সফল হয়।
অ', অ'।
ওম ওম
নহয় যদি মানুহ হৈ জন্ম হৈছো কষ্টতো কৰিব লাগিবই।
অ', লাগিব অ', লাগিব-লাগিব আৰু কষ্টতো। তেতিয়াহে বস্তু
সেইকাৰণে ময়ো অলপ পঢ়া হৈছো। সে একে মানে ভাবিছো এইবাৰ কিবা এটা কৰিছাও, নহলে নাই আৰু বুলি ভাবিছোং।
উম, উম, বন্ধু হাৰ নামাৰি কেতিয়াও সাৰিলো বুলি নাভাবিবা। অ', চেষ্টা কৰি থাকিবা বাৰু, এদিনটো সফল হ'বই বাৰু হবা। মই তাৰে আশা কৰিম, উম।
হয়-হয়-হয়, সেইটোৱে হয় মোৰ সেইটোৱে হৈছো ময়ো
উম, এই-এফালে তুমি এটা কাম কৰিব পাৰা হ। এইপিনে আপুনি বি তই চলাই থাকিব পাৰিবা লাহে-লাহে, আৰু তুমি এপিনে চাকৰি বিভিন্ন ধৰণৰ- যোনে ভেকেঞ্চি আহে বা চাকৰি বা সেইবিলাকত এপ্লাই কৰি চাব পাৰি-পাৰিবা।
হয় হয় তুমি ঠিকে ক'লা নহয় ক